অহ ', শুনিছো। ছ
কি কৰি আছা?
মই আছো এনে তুমি?
মই আছো ভাত বনালা?
অহ ', বনালো - বনালো।
আহ', এতিয়া খাই ব উঠিলে অহ ', খালো।
পোৱা খালো আৰু।
অহ ',
খাম আৰু
অহ ', অঁহ ', আমিও এবাৰ খালো। তাৰপিছত আৰুতি দুপৰীয়া অহ ', দুপৰীয়া বনাব লাগে লাগিব তাকে।
অহ ',
উম', হ
ঘৰত অহা নাই।
ঘৰত অহা নাই। যোৱা নাই আৰু উম', ছুটিও পোৱা নাই এহ ঘৰত কাম বন থাগে যে। ন সেইকাৰণে যাব। বা নাই অহ ',
অহ ', তাক
ত
মই বোলো আহিবা গৰম বন্ধত ফুৰিবলৈ যাম একেলগে।
উম', - উম', এহ ', আলোচনা কৰি আছো। চ মা গোট কি জানিয়ে তাৰ চত বা বোলো সিহঁতক গম বন্ধা দিব আৰু তেতিয়া হেৰিলৈকে দ দাৰ্জিলিং যাম বুলি ভাবিছো এয়া কি হৈ গৈ আৰু সময় মূয়তে হে কথা
ভাল লাগিব ন
উম আজিকালি আকৌ ইয়াত জ্বৰ এটাও উঠিছে নহয় ভাইৰাছ জ্বৰ
অ ভাইৰাছ জ্বৰ এটা শুনিছো
অ বহুত মানুহে হৈছে সেইকাৰণে মানে অলপ ইমান চাই চাই যাবা লাগিব
তাকে সেই আদা দিয়া চাহ জালুক দি এনেকে চাহ মাজে মাজে খাই থাকিব লাগে
উম উম সে খালে উম এ
লগাই পেলাই যাব লাগে
অ একে এইবাৰ জ্বৰতো বহুত বেয়া গা বিষ শষ হয় মূৰৰ বিষ কাহঁ উম কাহঁ কফ ভয়ে লাগে ঘুৰি ফুৰিবও ভয় লগা হৈছে দিয়াচোন
উ ঠাণ্ডা বুলি যে এই ঠাণ্ডা পানী সোপা খাই মানুহে
উম গৰমতে উ এ হেৰি হৈছে যে বৰষুণতো দুদিন মান ঠাণ্ডা কেইদিনমান আকৌ গৰম একে পোৰা গৰম পৰে যে অ গৰম প কেইদিনতে উম মানুহে ঠাণ্ডা পানী সোপা খাই দিয়ে অ তাৰপিছত আকৌ ঠাণ্ডা লাগে সেইকেইদিন ঠাণ্ডাতে মানুহৰ উম সেইকাৰণে জ্বৰটো বেছি হৈছে চ মানুহৰ
উ
তাকে আমাৰ এডোখৰত যে বহুতৰে হৈছে। আমি সাৱধান উম, সাবধানকে আছো সেই কাৰণেহে।
অঁ, আমাৰ হেৰি হৈছিলে ঘৰত এনে তাৰ পিছত এতিয়া নাই বাৰু ভাল হ'ল আকৌ।
অঁ।
তিয়ে হৈছিলে তাৰপিছত এতিয়া নাই আও হোৱা।
অঁ।
কাৰো নহ'ল আৰু তাই পতকে উম মেডিচিন চেডিচিন খাই দিলে যে।
উম উম।
এতিয়া মানে নাই।
অঁ। তুমি যে কেক বনোৱা, বনাই আছানে?
অঁ বনাই আছো বনাই আছো।
অঁ তেনেকে অৰ্ডাৰ দোকানে চোকানে দি দিয়া আৰু।
অঁ দোকানত এই লাগিলে বেকাৰী দুখন মান ঠিক কৰি থৈছো। সিহঁতৰ লাগিলে মানে তেনেকে একে লৈ যাই হি আৰু বনাই কৰি থৈ দিওঁ আৰু।
অঁ সদায় নিদিয়া আৰু।
সদায় মানে এ প্ৰায় থাকেই বাৰু।
অঁ, দোকানতো সদায় বেছ
অঁ তাকে, প্ৰায় থাক তাকেই কেতিয়াবা -কেতিয়াবা মানে কি হয় উম নহয় আৰু এনেই প্ৰায় থাকেই।
অঁ। হয়, এই পাউডাৰ দি বনোৱা ন।
অঁ পাউদাৰটো পেকেটটো যে। কিনিবলৈ পাই নহয় আজিকালি পেকেট এইটো
অঁ সেইটো দিলে ভাল হয় ন, এইটো এ হেৰি চেৰী বে, উম কোমলো হয় আৰু। পনীৰ চনীৰ মিলাই
খেতি থাকিব নালাগে অঁ, সেইয়াই, মানে সোন
কণী নোখোৱা মানুহে খাব পাৰে, ন।
খোৱা মানুহ হয় কেতিয়াবা দুটা তিনটা থাকে যে অৰ্ডাৰ। হাঁ এ তেতিয়া মানে অসুবিধা নহয় আৰু এইটো পতককে হৈ যায়।
আহ।
নহ'লে আকৌ কণী দি পেলাই আকৌ ফেটি থাকিব লাগে।
ফেতি থাকিব লাগে উম।। উম এইয়া ক্ৰীম খিনি ফেটোতে।। টাইম লাগে।।
টাইম লাগে অ।
বেছিকে অৰ্দাৰ থাকিলে ধৰি লোৱা একেবাৰতে খৰহকে ফেট।। ললে উম তেতিয়া তিনি এটা ফেটি।। ফেটিলে দুটা তিনিটামান হয় চাগয় ন?
অ অ ক্ৰীম কেইটা হেৰি হে।। মানে মোৰ আগৰো থাকে যে, তেনেকে মিলাই কৰি পেলাই মানে তেনেকে কৰি থাকো। আৰু
অহ।
তম এপা এটা পেকেট বুলি নহয় আৰু থাকিলে মানে বনাই থৈ দিওঁ আৰু আৰু দোকানত লাগেই পিছদিনা। মই ফ্ৰিজত বনাই পেলাই থৈ দিলেও পিছদিনাখন লাগেই লৈ যায়।
অ অ উম ভালে হৈছে দিয়া। পালো।
ত আজিকালি আকৌ পিঠাও বনাবলৈ লৈছো নহয়।
অহ পিঠাও বনোৱা নেকি? অহ
সেইটোও তেনেকে বনাই বনাই বিক্ৰী কৰো।
অহ, দোকানত আজিকালি দিয়ে নহয়। তেল পিঠা
তাতে দি দিওঁ সিহঁতে অৰ্ডাৰ লয়। তাৰ পিছত নিমকি বনাও। তেনেকে ঘৰতে পেকেটিং।। কৰি পেলাই তেনেকে বিক্ৰী কৰি আছো। এতিয়া
অহ তিল পিঠাও লয় কিন্তু। তিলপিঠাটোও বনাব পাৰা।
বাকী কৰে আৰু।। ৰ'দটো বেছি যে।।
অ জুইত বনাব দিগদাৰ ন অলপমান হাত চাত পোৰা যায়। উ
অ ধৰা, তোমাৰ এই নিমকি চিমকি গেছতে হৈ যায় যে। সেইটো কাৰণে বনাই আছোঁ আৰু সেই।। খিনি নিমকি দি আছোঁ। কেক্ দি আছো আকৌ এই তেল পিঠাটো।।
উম।
বনাই বনাই দি আছোঁ। মানে বেছি দিন থাকিলে বেয়া নহ। অ আৰু সেইটো তাৰপছত মাজে মাজে নাৰিকলৰ লাৰু যদি কাৰোবাক লাগে অৰ্ডাৰ দিলে তেতিয়া বনাই দিওঁ আৰু
অ অ সেইবিলাকো দিবা লাগে
কিকেত অ
তেনেকে নেলা ধেলা বিজনেচটো ভাল হয় থাকে
ভাল হয় ভাল হয় অ নাৰিকলৰ দাম যিমানহে বেছি হৈছে এতিয়া চোন নুপোচাই কাম কৰিলে
অ নাৰিকলটো ঢেৰ দাম এই সোপা কেৰেলীয়ান কবাত দিয়ে এশ টকাত তিনটামান দিয়ে নেকি ন
অ এ সেইটো সেইটো নাই নাৰিকলৰ লাৰুটো বেছি ভাল নহয় নহয়
আজি আজিকালি নাৰিকলৰ গুৰিতটো পেকেটটো কিনি নিব পাৰে দেখোন ন
এ পেকেটটো কিনি অনা নাই নাৰিকলৰ গুৰিটো আৰু আপোনাৰ আমাৰ যিটো নাৰিকল সেই নাৰিকল টুকুৰা বোনোৱা নাৰিকলৰ লাডুটো খোৱা খাই মানে মানুহে ভাল পায় কিন্তু এইটো যিটো গুৰিটো যে সেইটো মানুহে ইমান ভাল নাপায়
উম সোৱাদটো ভাল আৰু
অ আমাৰ এইটো যিটো আমা
পেকেটৰ লাৰুটো বোলে বৰ ধুনীয়া হয় কোৱাহে শুনিছো
অ নাই এইটো মানুহে ইমান খাই ঠিক নেপায় সব মানুহে খাই ইমান ভাল নাপায় উম
খাই পোৱা নাই জানিবা লাহেটো পেকেটে বনাই নে ঘৰতে আমাৰ নাই কল আছে যে ন নাই কাল দে বাল না।
আৰু ঘৰৰ নাৰিকলটো, ঘৰৰ নাৰিকলটো দি বনোৱা ভাল বাৰু। সেইটো খাই সেইটো সোৱাদটোও ধুনীয়া সেইটো আমাৰ নিজৰ জেগাৰ বস্তু। তোঁ নহয় জানো? এইটো অ যিটো। গুড়াতটো যিটো পায় সেইটো সেই কেৰেলিয়ানটোহে।
আহ কেৰেলিয়নটোহে।
খোপা গুড়া কৰি দিয়ে আৰু।
অ সেইটোকে শুকুৱাই পেলাই। হেৰি বেচে না তাত চেনী দিয়াহত। থাকে নেকি পেকেটটোত।
পেকেটটোত চেনি দিয়া হয় না নাথাকে কিন্তু মানে সেই চেনী গুড়া আকৌ আনি পেলাই মিলাবহি লাগে যে, চেনী গুৰাত বা কি মিক্স দিয়া থাকে আকৌ।
অ অ।
সেইটো কাৰণে ময়দাই মিছ দিয় নে কিয়ে দিয়ে সেইটো। কণ আমি ডাইৰেক্ট ঘৰতে এনেকে কে বনাও যে। এই কিনা বস্তুবোৰ তেনেহ দেখোন। কিবাকিবি মিক্স। দিয়ে কেমিকেল বিলাকো থাকে হয়নে। সেইকাৰণে মানে সেইটো খাই পেলাই মানুহৰ অপ কে এইবিলাকাকে বনাই পেলাই ঘৰতে এনেকে সেই ভাল কম হৈ আছে আমাৰ।
অ অ ঠিক। ঠিকে আছে, নহ'লে সেয়া। ন সেয়াকে কে হেৰি কৰিব লাগে।
অ ধুনীয়া ইনকম হৈ আছে। অ গোট অ আমাৰ হেৰি গোটটো আছে নহয়, গোটতো তেনেকে বনাই আৰু কোনোবাই যদি এক্সট্ৰাকে মানে অকলশৰে নিজৰ কাৰণে নিজে যদি অৰ্ডাৰ ল'ব, পাৰে নিজেই বনাই দিয়ে।
অ অ।
সকাম নিকাম হলে সৰহকে যদি কাৰোবাক লাগে তেতিয়া মানে গোটপা লয়।
উম এ এ তেনেকে দিব লাগে। বিয়া হেইত। সহকে দি।
তাকে আমি মানে এতিয়া দামতটো অকণ দামতটো অকণ কমাই। কমাই লৈ আছো যে সেইকাৰণে মানুহেও মানে নিয়েহি।
অহ ', বেছি -বেছি যায় অকমান দামতটো কমাই ললে। মানুহে মানে অমুকতে কমকে পাবি বুলি কোৱা যে অমুক খিনি যা কমকে পাবি। বেইবেলেগ হয় তেতিয়া মানে অৰ্ডাৰটো বেছি। আহে কিছুমানে দাম এৰি নিদ যে ন দামে নিদিলে। সেইবিলাক থাকে। কি যোয় অৰ্ডাৰ নাপায় ইমান। অহ ',
তাকে নষ্ট হোৱাতকে দুটকা লাগিলে কমেই পাম। কিন্তু মানে বস্তুতো বিক্ৰী হৈ যোৱাৰ পিছত পইচাটো পাই। যাম দিয়কচোন।
অহ ', তেতিয়া আকৌ বনাব পাৰিবা ধৰি লোৱা হলে।
এতিয়া তেল পিঠাটো ধৰক তেল পিঠাটো ধৰক পিঠাগুৰি। খিনি লাগে মিঠৈ লাগে বেকিং চেকিং অকমান লাগে আমি আকৌ গোৱামুৰি চোৱামুৰি চব দিওঁ নহয়।
অহ ', - অহ ', তেতিয়া ভাল লাগে ইলাইচি দিবাচোন। ইলাচি গুৰি কৰিও দিবাচোন অহ ', ইলাচীটো দিলে আৰু ধুনীয়া গোন্ধ এটা আহে যে।
অহ ', - অহ ',
ভাল হয়ে অহ ', - অহ', গোৱামৰি গুৰি তাতে এলাইচি টামান দিবা অহ', - অহ', হেল পিঠাটো খাবলে ভাল হয় ধৰি লোৱা উম', তেতিয়া মানুহে খা খাই ভাল পালে।
খাই ভাল পাব উম', - উম', কিনে বহুত মানুহে নিয়ে।
অ
দে গাইকেইখন আকৌ জুনে নিয়ে মানে বহুত অৰ্ডাৰ আহি থাকে।
অ উম। আজিকালি সেইটোৱে ভাল হৈছে ন বেকাইত দিব পৰা হৈছে যে সেইটোৱে ভাল হৈছে।
কেজি খুন্দি আনো বুলি ক'লো মেচিনতে খুন্দিব পাৰি যে।
অ দিয়া হ'ব দিয়া ন পিছত পাতিম বাৰু অ। অঁ।